হেল্ল'
হয় । মই আপোনাৰ লগত খাদ্যৰ বিষয়ে কিছু কথা পাতিব বিচাৰিছিলোঁ ।
অ', আপুনি নৰ্মেল কথা পাতিব পাৰে একো নাই ।
অ', ঠিক আছে হ'ব হব বাৰু আচলতে তেয়া মই এটা মানে আজি নাৰিকল আনিছিলোঁ ।
উম,
নাৰিকল খিনি লাৰু বনাব খুজিছিলোঁ তাৰ পিছতে মই কি কৰিলোঁ নাৰী, হয় নাৰিকলৰ লাৰু তাৰ পিছত নাৰিকল খিনি ৰুকিলো ৰু
কেনেকে বনোৱা বনোৱা কেনেকে বনাই সেনে এইটো সেইটো ক'ব বিচাৰিছে নেকি?
হয় হয়,
আচ্ছা কোৱাচোন ।
নাৰিকল খিনি তাৰমানে প্ৰথমতে ৰুকিছোঁ তাৰ পিছত তাত তাৰমানে চেনী দিছোঁ । এটা নাৰিকলত আপোনাৰ আ, দোষ পঞ্চাছ গ্ৰাম চেনি দিছোঁ ।
উম,
তাৰ পিছত সেইখিনি আমি সেইখিনি তাৰমানে মই শানিছোঁ নাৰিকল আৰু চেনি খানি পেলাই সেইখিনি অকনমান অ, ষ্টভটো জ্বলাই পেলাই তাত তাৰ মানে কি কৰিলোঁ উম, কেৰাহি এটা বহাই দিলো । বহাই দি তাৰ পিছতে নাৰিকল আ, চেনীৰ যিখিনি মিশ্ৰণ আছিলে সেইখিনি তাত বহাই দিলো । কেৰাহীটোত দি এখন হেতাৰে লৰাই আছোঁ । তেতিয়ালৈকে লৰাইছোঁ যেতিয়ালৈকে তাৰমানে উম, উম, নাৰিকল আৰু চেনীৰ মিশ্ৰণতটো মিহলি হৈ যোৱা নাই চেনীটো গলি নাৰিকলৰ পানী খিনি শুহি লোৱা নাই তেতিয়ালৈকে সেইখিনি গলাই আছো । তাৰপিছত আহ তেতিয়া সেইখিনি ডাঠ হৈ গল । অ,
ডাঠ মানে এইটো কালাৰটো কেনে অলপ ৰংচোৱাা হ'ব লাগে ন?
নাই না ৰঙচুৱা একেবাৰে হ'ব নালাগে অ অলপমান অলপমান আৰু পানী আৰু চেন যতে পানী খিনি শুহি যায় তেতিয়ালৈকে ভ ভাজিব লাগে
মানে নাৰিকলৰ যোনটো নাৰিকলৰ যোনটো পানী আছে সেই পানীটো শুহি যাব লাগে? অ আচ্ছা তাৰপিছত কি আৰু আপোনাৰ তোমাৰ মানে কি চেনী যোনটো থাকে সেই চেনীটো তাৰে গলি আঠ টাইপৰ হ'ব লাগে নেকি?
হয় চেনীতটো নাৰিকলৰ লগত মিক্স হৈ পাই আঠা আঠা টাইপৰ হ'ব লাগে যাতে বান খায় ।
মানে লাৰুটো যাতে কৰিব
কৰিব পাৰি । তাৰ কাৰণে তাৰমানে আহ সেইখিনি বান্ধ খোৱাৰ কাৰণে তাৰমানে পানীতটো যাতে খুহি যায় সেইখিনি মানে অলপমান চাব লাগে । তাৰ কাৰণে ভ দিব লাগিব অলপ সময় খুব আপোনাৰ খুব বেছি দহ মিনিট পোন্ধৰ মিনিট সিমান সময় ভাজিব লাগিব ।
উম,
তাৰ পিছত সেইখিনি লৰাই লৰাই ইমান খিনি আঠা আঠা হোৱালৈকে মানে ডাঠ হব লাগিব আৰু ইমান খিনিলৈকে ভাজি ভাজি সেইখিনি এখন হেতাৰে যেতিয়া সেইখিনি হৈ গল এখন হেতাৰে এখন কাঁহীত ওলাই ললো লাৰু খিনি বনোৱাৰ আগত অকমান পানী হাতত মুচি ললো যাতে নুপুৰে লাাৰু খিনি বনাওতে ফুৰিব পাৰেতো বহুত গৰম থাকে গৰম হৈ থাকে হয় । পুৰিব পাৰে তাৰ কাৰণে অলপমান পানী লৈ লৈছোঁ । আৰু অকমান গাখীৰ লৈছো যাতে লাৰুকেইটা দেখাত বেছি বগা হয় । ভাল হয় দেখিবলে সেইকাৰণে পানী অলপমান দৈ লৈছো আৰু অকমান গাখীৰ লৈছো লৈ পেলাই আহ হাতত লৈ সেই খিনিৰে মানে লাডাৰু বনাবৰ কাৰণে চেষ্টা কৰিছো অ হাত দুখন হাত লাগিব মানে লাৰু খিনি বনাওঁতে তাৰ পিছত আৰু এবাৰ পানীত হ খন জিকাই লব লাগিব নহলে হাতখনন পুৰিবতো তাৰ পিছহে লাৰু কেইটা বানধিবৰ কাৰণে চেষ্টা কৰিছো আৰু আৰু
আহ লাৰু ঠিক আছে বাৰু এইটো ময়ো বনাম আৰু কিবা বেলেগো বনাই নেকি তুমি মানে অ এ হেই পিঠা পিঠা পিঠাও বনোৱা নেকি
হয় হয় প
বিহু বিহু পিঠা যোনটো থাকে সেই বিহু পিঠা কেনেকে বনাই টো অলপ খবৰ দি বলে ভাল আছিলে।
হয়। আ আচলতে আমি কি কৰো মানে বৰা চাউল যিটো থাকে কে
অকে ন' প্ৰব্লেম
বৰা চাউলটো উম জিকাই থোৱা হয় আগদিনা ৰাতি জিকাই থৈ পেলাই তাৰ পিছত বৰা চাউল খিনি অ, আমি কি কৰো নেক্সট দিনা ৰাতিপুৱা পানীৰ পৰা উঠাই লওঁ পান এখন মানে হেৰি কাপোৰত উঠাই লওঁ যাতে
উম।
তাৰ পিছত সেইখিনি তাৰমানে কি কৰো সেই চাউল খিনি পিছদিনা হয় খুন্দনাত নহলে থে গীত খুন্দো খুন্দি পেলাই চালনিৰে
এ এশ টকাইে আছে।
চালি পেলাই যিখিনি গু়ড়া ওলাব
উম।
চাউলৰ গুৰি ওলাব সেইখিনি যাতে একদম মিহি গুৰি হয়। তাৰ কাৰণে একেবাৰে ঘন চালনি এখন লাগিব। ঘন চালনী এখনেৰে চালি পেলাই গুৰি খিনি। লৈ ল এটা চৰিয়াত সেইখিনি হাতেৰে টিপি দিব লাগিব যাতে হাৱা মানে বতাহ নোসোমাই। চাউলৰ গুৰিখিনিত। তাৰ কাৰণে হাতেৰে হেঁচি হেঁচি দিব লাগিব। তাৰপিছত সেই যিখিনি গু়ড়া আছিলে সেইখিনিৰে আমি পিঠা বনাম তাৰ কাৰণে আমি পিঠাৰ মাজত দিবৰ কাৰণে আমি পুৰ খিনি বনাম আৰু তাৰ কাৰণে আমি নাৰিকল আৰু
নাৰিকল এটা ৰুকি ল'ম
হেল্ল' নাৰিকল এটা ৰুকি লম তাৰ লগত গুৰ খানিম আৰু সেই নাৰিকল আৰু গুড়ৰ মিশ্ৰণখিনি কেৰাহীত ভাজিম। যাতে, আমি পিঠাৰ মাজত দিব পাৰোঁ। তাৰ পিছত আমি কি কৰিম, সেই